অ'! শুনিছোঁ, শুনি
তুমি কি ঘৰত
কেতিয়াবা নেটৱৰ্কটো অলপ প্ৰব্লেম হয়। অ'! নহয়, আজি অফিচতে আছোঁ। উম, মই, মই তোমাক এনে ফোন কৰিম বুলি, ভাবিয়ে আছিলোঁ! উম, মানে আকৌ, তাৰমানে কিয়, তুমি যিহেতু, উম! জব একো কৰা নাই, বুলি কৈছা ন'। হেল্ল'? ফাৰ্মলি তেনেকে একো জব কৰা নাই, আমি। মানে, চাকৰি কাৰণে চাইহে আছে। ত' আমি ইয়াত ত' উম! তোমাৰ এনে, আগতে ইঞ্চুৰেঞ্চৰ ক'ড আছে নেকি?
ইঞ্চুুৰেঞ্চত কি?
ইঞ্চুৰেঞ্চৰ ক'ড আছ নেকি তোমাৰ?
নাই নাই তেনেকে।
উম, মানে ইয়াতে আমাক শুভ কামতটো কেনেকুৱা মই কৈ দিছো উম আমাৰ ইয়াতে মানে কি হয় উ মানে লাইফ ইঞ্চুৰেঞ্চ হেল্থ ইঞ্চুৰেঞ্চ আৰু মটৰ ইঞ্চুৰেঞ্চ কৰা হয় আৰু চব কোম্পানীৰ লগতে কৰা হয় এইটো এটা মানে ব্ৰ হেৰি চেনেল হয় ব্ৰকিং হেৰি কোম্পানী হয় আৰু চব কোম্পানীৰ লগতে মানে যিমান বিলাক আছে মানে ইণ্ডিয়াৰ যিমান বিলাক কোম্পানী আছে এই জি এফ চি এছ বি আই এল আই চি হওক বা এ নিউ ইডিয় ইঞ্চুৰেঞ্চ ইউাইটেড ইঞ্চুৰেঞ্চ ইমান বিল আছে তাৰ পৰা আপোনাৰ তোমাৰ হ হেল ইঞ্চুৰেঞ্চজ হস্পি গলে হৈ যায় চবে হস্পিতেল সুধেই যে হৰি ত তাৰ পৰা ঠাৰটি পাৰ্চেন্ত ইণ্ডুভিজেলত ৰিনোৱেল তোমাৰ টেলভ পাৰ্চেন মান থাকে তাৰ পৰা তোমাৰ লাইফ ইুৰেঞ্চমাৰ থাৰ্ নাছাগে তুমি এটা ক'ত লৈ থব পাৰা আৰু একো মানে ইয়াত মানে পইচা পাতি একো দৰকাৰ নাই এক্জাম ফিজো দৰকাৰ নাই গোটেইখিনিয় কৰি লোৱা সেইটো আৰু গুৱাহাটীৰ তোমাৰ হেৰিয়াত আছে এ বি চি ত উ তু গুৱাহাটীলৈ আহিছানে অ এবিচি এবি তোমাৰ অসনিত ক যা হেল্লো' ইয়াতে কাম কৰা নাই উম উম তাই তাইক মই লগ পাইছিলোঁ এটা বেলেগ কোম্পানীত পেজেল ব্ৰকিং দি না সেইটো চেনেপা চিনাকিটাৰ মোয় আগৰে পৰা চিনাকি উম উম উম উম উম উম তোমালোকৰ ঘৰত কোন কোন আছে? ভাইটি কি কৰে?
ভাইটি এই শেষত কাম কৰে এছ বি আই
এছ বি আই, আটচ্ছা আটচ্ছা। পঢ়া শুনা তেওঁ? অ' অ' অ', অ' অ'। অ' এতিয়া ঘৰৰ পৰাই অহা যোৱা কৰে?
এ তেনেকুৱা আছে, আজিকালি মানে বৰ প্ৰব্লেম হৈছে বহুত অসুবিধা হৈছে। চাক চাকৰি বাকৰি ক্ষেত্ৰত কাম কাজৰ ক্ষেত্ৰত, মানে বহুত অসুবিধা হৈছে।
কৰি এটা পোৱাও বহুত দিকদাৰ জানানে
এ বহুত দিগদাৰ হৈছে এতিয়া।
গভমেণ্টে এইবিলাক জব বিলাক উলিয়াইছে বাৰু।
উম, নাই গভ মেন্টে চাকৰি উল উলিয়ালেও মানে তোমাৰ এ সেই হিচাবে ল'ৰাছ ছোৱালী হিচাপে নিবনুৱা হিচাপে কিন্তু সিমান সেই অনু পাতে
উম, অ' নহয় মাজতে এডিআৰ এক্সামবিলাক যে দি আছিলে আগ
এ ডি আৰি ‌এক্সাম আ, দিয়ে আছে কিমান টানো দিয়ে আছে, এক হাজাৰ দিয়েনে নিদিয়ে? হা, মানে দিব লাগে তোমাৰ দচ পোন্ধৰ হাজাৰ দি আছে একহাজাৰ, দুহাজাৰ হা, সেই ও-ওন পাত হিচাপে কিন্তু একেবাৰে কম হৈ আছে চাকৰি। আৰে এতিয়া মই চাকৰি, তাকৰি, ইন্টাৰভিউ দিব মনো নাযা আৰু নিদিবও আৰু এটা সময়ত মত বহুত দিছিলোঁ চাকৰি।
মইয়ো দিছিলো, ময়ো দিছিলো আৰু মানে তেতিয়াে পইচা বিচাৰিছিলে। মই বহুত পাছো কৰিছিলো মানে কেইটা চাৰিটা মান পা মই হেল্থত পাছ কৰিছিলো হেল্থ ডিপাৰ্টমেণ্টত। তাৰ পিছত এছ এ চি পাছ কৰিছিলো। উম উম এছ এছ চিত বাৰু পাছ মই ৰিটেনটোহে পাছ কৰিছিলো ভাইবাৰে হেল্থত মই মানে ভাইবাৰ ৰিটাৰ্ণ দুয়টাই পাছ কৰিছিলো
মই ভাবিছো মই ভাবিছো কি জানে হয় আগত এটা সময়ত তেনেকুৱা আছিল বাৰু পইচা পইচাটো
মানে ইটাৰভিউট অপেন সোধে যে মানে কিমান পইচা দিব পাৰিবা সেনেকুৱা নিচিনা আজিকালি কেনেকুৱা হ'ল নাজানো আৰু
এতিয়া মানে কি ভাবিছো চাকৰিত নহলে ইখন দেশত থাকিবিলে ভাল মানে দৰমহা চাকৰি এটা পেমেণ্ট এটা পোৱা নাযায় হা ভাবে চব বিদেশেলৈ যাওঁ নেকি মোৰ লগৰ ল'ৰা এটা সিও ভাবি আছে আমি দুটাই গুচি যাম চাগে
অ অ
মিডিল ইষ্টত পিনে যাম তাকে ভাবি আছো
অ অ মানে কিহৰ মানে তাতে কি কাম কৰিবা গৈ
ইলেক্ট্ৰনিক্ছ কোম্পানীয়ে এটাত তাত মানে কাম কৰিম তাক তাতে গলে ভাল তাতে জইনিঙত তে আমাৰ ভাৰতীয় হিচাপত মানে সত্তৰ হাজাৰ টকামান দৰমহা হয়
উম উম উম উম সেই হিচাপে তাতো খৰচাটো বেছি হ'ব ন
তাতে খৰচা মানে তাতে থকাটো দিব কোম্পানীয়ে ৰুমটো দিব বুলি কৈছে সিহঁতে তাৰপিছত আ হে কিন্তু খোৱাতটো আকৌ নিজৰ হা
বেংককত।
নপৰে সেইটো চাইডে কৰবাত হ'ব।
অ', অ', অ', অ', অ'। তোমাৰ মানে সেই হেৰি ফালে হয়। অ', দুবাই চুবাই উম, উম, উম, উম, উম, উম, তাতো বহুত মানুহে, অসমৰ বহুত মানুহে কৰি আছে। ন', মানে খুব, জব পতুকে পায়ে নেকি তাতে মানে মানে মেক্সিমাম মানুহে যায়।
মানে কি, তাৰে যিখিনি লোকেল মানুহ, স্থানীয় মানুহ খিনি একো কাম নকৰে হা, সিহঁতৰ মানে কি গোটেইখিনি চৰকাৰৰ সুবিধা পায়। সিহঁতৰ মানে, মানে তেলটো থাকেটো, আমাৰ ইয়াতে মাটি এনেকে পানী ওলাই, তাতে তেল ওলাই যে
উম।
গতিকে, তাতে মানে, সকলোবিলাক মানে, মাটিৰ তলত সকলো বস্তুবিলাক, ৰিচ'ৰ্চবিলাক লৈ যায় না চৰকাৰে সিহঁতক মানে সকলো বস্তু দিয়ে থাকে। এই ক্ষেত্ৰত কাম কৰিব নালাগে, হা সিহঁতৰ কোনো কাম নকৰে। এতিয়া কাম কৰা মানুহো মানে, সিহঁতে, বিদেশৰ মানে বেলেগ দেশৰ পৰা আনিব লাগে। মানে, এ টু জেড, এ টু জেড গোটেইখিনি কাম কৰা মানুহ মানে, বিদেশৰ পৰা নি, সেইকাৰ মানে, মানে সিহঁতৰ দেশত কামৰ অভাৱ নাই। তাৰে সিহঁতেতো একো কাম নকৰে, ল'ৰা হওক, ছোৱালী হওক, মতা হওক, মাইকী হওক, কোনো কাম নকৰে। মানে বহি খা খাই, আৰু সিহঁতৰ মানে বহি খালেও শেষ নহয়, এনেকুৱা
আচ্ছা।
গতিকে যিকোনো কাম কৰাৰ কাৰণে বিদেশৰ পৰা সিহঁতে নিব লাগে, কেনে কামৰ অভাৱ কম, তাতে, আচলতে
আচ্ছা। সেইটো কথা অ', অ', অ', মানে, মেক্সিমাম অইল কোম্পানীতে কৰা আৰু এটা আছে নহয় তোমাৰ! পোন্ধৰ দিন কৰিব লাগে, পোন্ধৰ দিন মানে আগ ঘৰ বহি থাকে তেনেকুৱা নিচিনা তেনেকুৱাও আছে তেনেকুৱা তাৰমানে কনট্ৰেকচুৱেল আছে! ফিফ্টিন ডেইজ কৰিব লাগে। ফিফটিন ডেইজ মানে কাম না
আমাৰ ইয়াতে মানে কি এয়া ছয়দিন কৰিব লাগে এসপ্তাহত, এদিন বন্ধ থাকে শুকুৰবাৰে। আমাৰ ইয়াতে যেনেকে ৰবিবাৰে বন্ধ তাতে, শুকুৰবাৰে বন্ধ।
আচ্ছা।
তাতে, মুছলমান দেশ যে শুকুৰবাৰে সিহঁতৰ কিবা এটা মানে কিবা এটা ধৰ্মীয় কিবা, এটা আৰু ভাল আৰু সেই বাৰটো হা সিহঁতৰ মতে মানে সেই সেইকাৰণে সেই বাটটোত বন্ধ থাকে ৰবিবাৰেই খোলা থাকে। আ তেনেকুৱা। আমাক এটা ট্ৰেইনিং দিব বুলি কৈছে ইলেক্ট্ৰনিক ছৰ কেইদিনমান ট্ৰেইনিং দিলে আহি যাব। আহ এমাহ মান ট্ৰেইনিং দিলে আহি যাব, তাৰপিছত লৈ যাব বুলি কৈছিলে। কি হয় চাওঁ বাৰু, তাতে গ'লে এবছৰ কাৰণে যাব লাগিব এবছৰৰ আগত আহিব নিদিয়ে।
আচ্ছা।
এবছৰৰ কাৰণে যাব লাগিব।
তোৰ ঘৰ-ঘৰৰ লগত ডিচকাছ কৰি ছা।
ঘৰৰ লগত ডিছকাচ কৰিছোঁ। ঘৰৰ মানুহ ঘৰৰ মানুহ ঘৰৰ মানুহ মানে সিমান চাপ পত দিয়া নাই কিন্তু সিমান বাধাও দিয়া নাই আকৌ অ', মানে মিদিলত আছে আৰু তেনেকুৱা বহা গলে গুচি যাব পাৰি।
অ, অ, অ নহয় বহুতে মানে
অ' মানে খৰচ আছে তাতে গলে মানে দেৰ লাখ টকামান খৰচ। পৰিব যাওঁতে ফ্লাইটটে সত্তৰ হাজাৰ নে আশী হাজাৰ টকা।
উম উম, তাৰপৰা ভিচা - চিচাটো লাগিব।
ভিছাত নালাগে ভিছাত সিমান টকা নালাগে, আছে আৰু কিবা কিবি কৰি পনে ধৰাচোন তো। এক লাখ আ ডেৰ লাখৰ ঐ কম হলেও ডেৰ লাখ আৰু ধৰি থক আৰু হা, তেনেকুৱা সেইটোৱে।
উম। সঁচাকে মানে অ কাম কৰিবলৈও এতিয়া বাহিৰলে উলাই যাব লগা হৈছ
নাই উপায় নাই ইখন দেশত টোন একো সুবিধাই নাই, তেনেকুৱা হৈছে। এইখন দেশত একো সুবিধাই নোহোৱা যেন হৈছে।
পোৱাবিলাকে পায় আছে।
অ যিবিলাকে পায় সেইবিলাকে পায়েই আৰু যিবিলাকৰ নাই নায়েই আৰু তেনেকুৱা। সেইটোৱেই, মানে এই এই এই ইন জেনেৰেল মানে কি কৈ আছোঁ জেনেৰেলি আমি এটা ডিগ্ৰী বা কিবা এটা ডিপ্ল'মা লৈ যদি চাকৰি কৰিব যোৱা কিমান টকা পোৱা মেক্সিমামৰ ভিতৰত। বেছিৰ ভিতৰত বেছি বিশ হাজাৰ বিশ হাজাৰ টকা জইনিঙত জইনিঙত হা হা তেনেকুৱা বি ত্ৰিশ চল্লিছ হাজাৰ টকা। পাব গ'লে দহ পোন্ধৰ বছৰ লাগি যায়। তেনেকুৱা জানানে তাতে অ তাতে গৈয়ে ষাঠি সত্তৰ হাজাৰ টকা পাই আছো তাতে যদি তে পাঁচ বছৰ কাম কৰা তোমাৰ ত দেৰ লাখ দুই লাখ টকা দৰমহা হব তেনেকুৱা
উম ইয়াততো তোমাৰ সেই দহ বছৰ ৰখিব লাগিব। ফৰ্টি থাউজেণ্ডৰ কাৰণে সেইটো পইচাৰ ভেলুটো নাথাকে।
তাতে যাই আছে।
উম।
সেইটোৱে বহুত মানে তাতে প্ৰফিট আছে।
উম তোমাৰ দেউতাই কি কৰি আছিলে দেউতাৰ চাকৰি আছিল নে উম দিয়া ঠিক আছে হ'ব দিয়া।